হেল্ল'
অ আপুনি নমস্কাৰ, বাইদেউ আপুনি দোকানতে আছেনে?
হয় বাইদেউ নমস্কাৰ। মই এতিয়া দোকানতে আছো।
অ আপোনাৰ বোলে এই ম'ম'ৰ দোকান মানে, আপোনাৰ দোকানৰ নামটো বোলে ম'ম দোকান হয় নে?
হয় বাইদেউ আপুনি ঠিকেই শুনি পাইছে, আমাৰ দোকানৰ নাম ম'ম' দোকান হয় বাইদেউ।
অ আপোনাৰ বোলে মানে মই শুনামতে আপোনাক বোলে কাম কৰা মানুহ লাগে?
হয় বাইদেউ আপুনি ঠিকেই শুনি পাইছে, আমাক মানে বৰ্তমান তিনিজনী মান মানুহ লাগিছিলে।
হয়, আপোনাৰ তাত এতিয়া কেনেকা ধৰণৰ কাম আছে?
অ আমাৰ তাত আপোনাৰ অ কামটো ক'লে বাচন ধোৱা আছে এজনৰ কাৰণে আৰু এজনৰ কাৰণে মানে এইটো এয়া মানে চবজি বিলাক কটা কাম আছে, আৰু এটা হ'লে অ ময়দা বিলাক কোনি কিনি পেক কৰা আছে বাইদেউ
হয়, আপোনাৰ দোকানত মানে কি কি পায় এনে?
আপোনাৰ ম হয় হয় আপুনি যোনটো কোৱা মতে আমাৰ দোকানত কি কি পায়, আমাৰ দোকানত আপুনি আমাৰতো স্পেচিয়েল চবয়কৈ স্পেচিয়েল হয় ম'ম' এক নম্বৰত আছে কিয়ুকি আমাৰ দোক কানৰ নামে ম'ম' দোকান হয় বাৰু, আমাৰ সেইকাৰণে স্পেচিয়েল ম'ম আছে, আৰু কিন্তু হ লেও আমি ম'মৰ এলাবা মানে চাওমিন, পিজ্জা আৰু প- কৰি, আৰু বিৰিয়ানী, আৰু চিকেনি চিক্সটি ফাইভ বুলি এটা আছে ডিচ, সেইটো আছে। পাস্ত সাষ্ট পাই, কফি পাব, মজি'ত পাব। এইটো বহুত ধৰণৰ বস্তুবিলাক পাই যাব বাইদেউ।
অ। আপুনি দোকানৰ মালিক হয় নে, মেনেজাৰ হয়?
বাইদেউ মই দোকানৰ মালিকো হয়, মেনেজাৰো হয়। মই দুটাতে পদত আছোঁ বাইদেউ।
অ। আপুনি মানে বেলেগ মানুহ ৰাখা নাই?
নাই ৰাখা বাইদেউ।
হয়, আপোনাৰ এটাই দোকান নে আৰু বেলেগ দোকান আছে?
মোৰ, কোৱা মতে মোৰতো দুটা দোকান আছে বাইদেউ। এটা হ'লে মানে চবজি বিলাকৰ দোকান আছ এ আৰু এটা হ'লে এইটো ম'ম' দোকানে আছে, মানে ম'ম' বিলাক কিবা কিবি বনাই কিনি বিক্ৰী- কৰা দোকান আছে বাইদেউ।
আপোনাৰ চব্জি দোকানতো আপোনাৰ কেঁচা শাক, চবজি বিক্ৰী কৰে নে?
হয় হয়। মই তাতে সকলো ধৰণৰ বস্তুবিলাক বিক্ৰী কৰোঁ। কেঁচা, শুকান। সকলোৰে বিক্ৰী কৰোঁ বাইদেউ।
আপুনি কি কি বিক্ৰী কৰে, ক'ব পাৰিবনে এবাৰ?
হয় হয়। মই দোকানত হ'লে আপুনি মোৰ তাত পাপৰ, বুট, দালি হয় মানে বেলেগ বেলেগ ধৰণ দালিবিলাক পাব। চাউল পাব, হোদি পাব, চাপত পাব, ভোজ পাব আৰু চিপছ বিলাকো পাই যাব। বিলাহী পাব, জলকীয়া পাব, শাক পাচলি পাব, আলু পাব, বিলাহী পাব, আ বেঙেনা পাব, পটল পাব, কোন্দলি পাব। হয়, বে ইমান বহুত ধৰণৰ বস্তুবিলাক আছে। এতিয়া মই ক'ব ধৰিলে বাৰু সিমানতো ক'ব নোৱাৰো বাইদেউ।
অ, আপোনাক এতিয়া হলচেলত বিক্ৰী কৰে নে? আপুনি এনেই দোকান দি আছে?
মই হ'লচেলতো বিক্ৰী কৰোঁ আৰু দোকানো দি আছোঁ মানে। দুটাই আৰু বাইদেউ। হয় হয়।
আপোনাৰ তাতে আপুনি, এতিয়া বৰ্তমান কোনটো দোকানত বেছিকে থাকে?
মই বৰ্তমান মানে ম'ম' দোকানত বেছি থাকোঁ। কিয়নো, তাতে মানে বহুত গাৰ মানে মানুহকে আহি থাকে।
হয়।
আৰু সেইটো দোকানত আপোনাৰ কোনোবা চিনাকি থাকে নে? আপোনাৰ কাম কৰা মানুহ থাকে?
নহয়, তাতে মোৰ হাজবেণ্ড থাকে বাইদেউ।
হয়। আপোনাৰ তাত কাম কৰা মানুহ লাগে জানো শাক পাচলি বিক্ৰী কৰাত?
শাক পাচলি বিক্ৰী কৰাতটো তাতে অ এজন এজনী ছোৱালী মানে লাগিছিলে। ছোৱালী বা ল'ৰা লাগিছি আছিলে এজন। তাতে মানে দোকানত মানে চামান বিলাক জুখি কিনি দিব কাৰণে।
হয়। মানে আমাৰ ইয়াত মানে মানুহ আছিলে।
হয় হয়। হয়
মোক খুুলিব দিছিলে আৰু লগতে মইয়ো মানে আপোনাৰ হোটেলতে কাম কৰিম বুলি ভাবিছোঁ
হয় হয় আপুনি মানে মোৰ ম'মৰ দোকানতে কাম কৰিব না শাক পাচলিৰ দোকান
আপোনাৰ এই মম' দোকানত কাম কৰিম বুলি ভাবিছোঁ মই
হয় হয়
অ তাৰ পিছত আমাৰ এইপিনৰ পৰা আৰু তিনিজনী মানে লগৰী আছে
হয় হয়
অ সিহঁতেও মানে আপোনাক মানে সুধিবা দিছিলে আৰু
হয়
কাম কৰিবলৈ যাম বুলি কিনি কৈছিলে আপোনাৰ এনেই বৰ্তমান দোকানতটো কিমান সময়ৰ পৰা কিমান সময় লৈকে খোলা থাকে
অ আমাৰ ম'ম' দোকানটো আপোনাৰ ৰাতিপুৱা নতাৰ পৰা ৰাতি দহটালৈকে খোলা থাকে আৰু আমাৰ চব্জিৰ দোকানতটো মানে আমাৰ আঠটাৰ পৰা খোলা থাকে সেইটো জল্দিকেই খুলি যায় কিয়নো তাতে মানুহে মানে ৰাতিপুৱা ৰাতিপুৱা ব্যৱহাৰ কৰা বস্তুবিলাকো আছে ন অ আৰু ৰাতি ৰাতিলৈকে চাৰে নটালৈকে খোলা থাকে বাইদেউ তৰকাৰীৰ দোকানতটো আৰু তাৰপিছত বন্ধ হৈ যায়
অ আপুনি এতিয়া কব পাৰিবনে আপোনাৰ এই শাক পাচলি মানে ধৰ মানে তাতে জোখা কৰা মানুহ লাগে নহয়
হয় হয়
তাতে কিমান দৰমহা দিব এনে
তাতে মই এনেই আপোনাক সাত হাজাৰ কৈ দিম পাছতকৈ বাঢ়ি যাব
হয় আৰু আপোনাৰ এই মমৰ দোকানত মানে কিমান মাহ মানে মাহত কিমান দিব আপুনি
অ মম দোকানৰ মাহত মই দহহাজাৰ কৰি দিও কিয়োকি মই যোনটো যোনটো কামৰ কাৰণে মানুহ লাগে বুলি কৈছো ন তাৰ কাৰণে মানে সেতৰ কামটো অলপ কষ্ট আৰু কিচেনৰ কাম হয় সেইকাৰণে অলপ দহ হাজাৰ দহ হাজাৰ কৰি দিওঁ মই
হয়
মাহত বাঢ়ি যাব বাৰু হয় হয়
হয় হয় আপুনি মানে ধৰ বাচন ধোৱা কামতো দহ হাজাৰে দিব আপুনি আৰু তাৰ পাছত ধৰ কিবা পেক কৰি দিয়া সেইবিলাকতো মানে শাক পাচলি কাটি দিয়া সেইবিলাকতো মানে সমানে মানে দিব
হয় হয় সমানেই দিও মই
আপোনাৰ তাত এতিয়া বৰ্তমান কেইজনমান বা কেইজনী মান মানে ধৰ কাম কৰা মানুহ আছে।
আমাৰ এইটো ম'মৰ দোকানত অ আমাৰ সকলো মিলাই কি খিনি সাতজনীমান আছে
হয়
আৰু আৰু আমাৰ চবজি দোকানত হলে মোৰ হাজ বেণ্ড আছে আৰু তিনিজনী ছোৱালী আছে আৰু এটা ল'ৰা আছে হয় হয়।
আপোনাৰ সেইটো শাক পাচলিৰ দোকানো মানে ডাঙৰকে আছে আৰু
হয় হয়
গুদামৰ নিচিনা নেকি
হয় হয় আপুনি ঠিকে কৈছে বাইদেউ আমাৰ গোদামৰ নিচনা আছে দোকানতো একদম ডাঙৰ মানে
হয় আপোনাৰ তাৰ পৰা যদি শাক পাচলি যদি মানে এফেনে পৰা আমাৰ এফেনৰ পৰা যদি কোনোবা কিনিবলৈ বিচাৰে
হয় হয়
আপোনাক ক'ব পাৰিম নহয় আপুনি অকমান ডিচকাউন্ট চিচকাউণ্ট দি মানে ধৰ হলচেলত আপুনি কমতে দিব পাৰে চাগে
আপোনাৰ কোৱা মতে হ'লচেলততো অলপ কমেই হয় বাৰু কিন্তু আপুনি এনে লৈ যায় যদি যিমান দাম হক সকলো মানুহৰ কাৰণে হয় সিমানেই হৈ যাব বাইদেউ
হয় এনে আলুৰ দাম কিমাননো
আলুৰ দাম আপুনি ক'ব পাৰেনে মানে কেজি দুই কেজি ইয়া এবস্তা ল'ব
হয় এবস্তাত কিমান
এই বস্তাত আপোনাৰ চাৰে ছয়শ পৰিব
অহ আৰু যদি পিয়াজ এবস্তা ল'ব যাও আমি
পিঁয়াজ এবস্তাৰ আপোনাৰ পৰিব চাৰে পাঁচশ টকা
হয় আমাৰ মানে ওচৰতে দাদা এজন আছে দোকান দিছে মানে
হয় হয় বাইদেউ
সি মানে আনিবলৈ যাম বুলি কৈছিলে আপোনাৰ দোকানতো মানে সি ভালকে মানে চিনি নাপায় আপোনাৰ দোকানটোৰ নামটো কৈ দিব পাৰিবনে আৰু ঠিকনাটো কৈ দিব পাৰিবনে
হয় হয় আমাৰ আ তৰকাৰীহঁতৰ দোকানৰ নাম আছে চামৱেল তামাং বুলি দোকানৰ নামে সেইটোৱে আছে বাৰু আ আপুনি গুগলত চাৰ্চ মাৰে তেনে সেইটো আহি যাব লোকেচনো আহি যাব আৰু আমাৰ মম দোকানতো মম দোকানেই বাৰু আছে
হয় আপোনাৰ এতিয়া দোকানতো কোনটো জোগাত আছে ক'ব পাৰিবনে।
হয় বাইদেউ আমাৰ দোকানতো মানে সেই ৰঙাপুৰা এ, ৰেলৱৈ বজাৰ বুলি কয় ব্ৰিজৰ ওচৰতে আছ ছে বাইদেউ দুটাই দোকান মানে আছে ওচৰত আছে সিমানো ওচৰত নাই মানে অলপ, খোজকাঢ়ি যাব লাগিব।
হয় অকমান মানে ধৰ দূৰ দূৰ আছে।
হয় হয় আপুনি ঠিকেই ভাবিছে।
অ আৰু ৰচুনৰ এনে এবস্তা যদি ল'ব যাওঁক কিমান লয়।
অ ৰচুনৰ আপোনাৰ দাম বেছি আছে তাত পৰিব চাৰে আঠশ টকা পৰিব বাইদেউ।
হয় এবস্তাত আপোনাৰ চাৰে আঠশ টকা পৰিব।
হয় হয় তাৰমানে দামটো এতিয়া ৰেট বেছি আছে ন সেইকাৰণে বাইদেউ।
আৰু যদি আপোনাৰ তাত পাঁচটকীয়া চিপচ যদি ল'ব যাও।
হোম
আপুনি মানে ধৰ মানে এপেকটত মানে কিমান এটা থাকে।
আপোনাৰ এই পেকেটৰ কিমানটা থাকে এইটো টো বাৰো মই ক'ব নোৱাৰো, অ কিয়নো অলপ এটা দুট টা বেছিয়ে থাকে কিন্তু পইচাটো অলপ কম লয় বাৰু সিহঁতৰ এটা দুটা এৰি দিয়ে বাৰু।
হয় মানে আমাৰ দাদাই মানে দোকান ওচৰৰ মানে দাদাটো আছে যে। সি মানে মোক মানে লিষ্টত লিখি লিখি দিছে মানে কোনটো কোনটো বস্তু লাগিব।
হয় বাইদেউ হয়।
অ তাকে মই সুধি কিনি কৈছো আপোনাক।
হয় বাইদেউ।
অ আপুনি এতিয়া আপোনাৰ তাৰ পৰা মানে ধৰ আপুনি পাৰ্চেল কৰি দিয়ে নে আপোনাৰ তাত গৈ কিন নিজে লৈ আহিব লাগিব।
আমাৰ তাত নিজে আহিব লাগিব বাইদেউ, পাৰ্চেল কৰি দিব আমি নোৱাৰো।
হয়।
হয় হয়।
আপোনাৰ এতিয়া দোকানটো মানে সদায় খোলা থাকে নে?
নহয় বাইদেউ আপোনাৰ মংগলবাৰে আৰু দেওবাৰে বন্ধ থাকে বাইদেউ। দুটাই দোকান সিমা মানে তাত দুটাই দোকান মানে এসময়তে বন্ধ থাকে।
হয়, মংগলবাৰে আৰু দেওবাৰে বন্ধ থাকে।
হয় বাইদেউ।
তেনে আপোনাৰ তাত মই কাইলৈ যাম। তি মানে ধৰ হয় হয়। তিনিজনী মানে ছোৱালী আছে।
হয়।
লগতে ময়ো যাম।
হয়।
এজনী আপোনাৰ এই শাক পাচলিৰ দোকানত মানে কাম কৰিব।
হ'ব বাইদেউ।
আৰু মই হয় আৰু মই আৰু মোৰ আৰু দুজ জনী লগৰী আপোনাৰ এইটো দোকানত যাম ম'ম' দোকানত।
হয় বাইদেউ।
অ আপুনি প্ৰথমতে শিকাই দিব নে?
হয় হয় মই অলপ মানে আমাৰ কাম কৰা ছোৱালীকেইটা আছে সেহঁতক কৈ কিনি আপোনাহতক এসপ্তাহমান ভাল কে শিকাই দিব ক'ম বাইদেউ।
হয়। আপোনাৰ তাত আহা যোৱা কৰিব লাগিব নে, আপোনাৰ তাত ৰোম ভাড়া আছে?
অ আমাৰ তাত ৰোম ভাড়া আছে আপোনাৰ হলে মই সকলো বস্তু এতিয়া কৈ দিওঁ অলপ মানে ডিটেইলটো। আপুনি আমাৰ তাতে ৰুম পাই যাব খোৱাটো আমাৰ তাতে
হয়।
আৰু আপোনাৰ‌হত মানে অলপ নিজৰ ভাবিকিনি ভালকে কাম কৰিব লাগে মানে মই হ'লেটো চায়ে থাকিম কেমেৰা পৰা আৰু মানে গাদ্দাৰি মানুহ ভাল নালাগে বাৰু, মানে আপুনিহতক মানে ভালকে কাম কৰিব লাগে আৰু মিলা প্ৰীতিকৈ থাকিব লাগে আৰু মিলি মিলি আনিকিনি আপোনাৰ কাম যদি পাৰা নাই যদি বেলেগ সিও কৰি দিব আপুনিও কৰি দিব লাগিব। সেনেকা সকলো ধ-ধৰণৰ থাকে আৰু মাহৰ লাষ্ট ছতে মানে মই আপোনহঁতক ঘূৰাব লৈ যাওঁ।
হয়।
সেনেকা থাকে আৰু সকলো বস্তুতো সুবিধাই আছে, কিন্তু আপুনিহঁতে ভালকে কাম কৰি দিব লাগে, বাছ সিমানেই আছে মোৰ কথা আৰু বাইদ'।
অ' হ'ব দিয়ক বাইদেউ। আপোনাৰ তাত মই কাইলৈ যাম।
হয়, হয়।
ধন্যবাদ, আপোনাৰ লগত কথা পাতি ভাল লাগিল।
ধন্যবাদ বাইদ', মোকো ভাল লাগিল।
আপুনি ইমান সময় দিবৰ বাবে ধন্যবাদ।
ধন্যবাদ।